কি কৰি আছা?
এনে আছোঁ। তুমি?
এনে আছিলোঁ ৰবা। খবৰ পাতি ভালনে তোমাৰ?
অ-অ, ভাল কিবা কথা আছিলে? কিবা কাম আছিল?
হয় তোমাৰ সেনে আৰু তুমাৰ আজি মানে প্লাষ্টিক প্ৰদূষণৰ বিষয়ে মানে কথা আলোচনা কৰিব ওলাইছো। মানে আজিকালি প্লাষ্টিক প্ৰদূষণ বিলাক বহুত হৈ আছে ন। চহৰত বা প চহৰত বুলি নহয় আৰু গোটেই বিশ্বতে আৰু প্লাষ্টিক প্ৰদূষণ বহুত প্ৰদূষণ হৈ আছে যে। সেইকাৰণে সেইকাৰণে তোমালোকৰ কিছু কথা আলোচনা কৰিব ওলাইছিলোঁ প্লাষ্টিক প্ৰদূষণৰ বিষয়ে। তুমি নেকি
প্লাষ্টিক আৰু নাই-নাই-নাই। প্লাষ্টিক আৰু মানে এতিয়া তোমাৰ গোটেই আমাৰ কব গলে গোটেই অসম বুলি নহয় গোটেই বিশ্বতে প্লাষ্টিকৰ বহুত মানে চব প্লাষ্টিকৰে মানে বটল পৰা আদি কৰি চব প্লাষ্টিকেই হৈছে। ইমান মানে ৰাস্তা ঘাটবিলাক লেতেৰা কৰি থৈছে। লেতেৰা কৰি থোৱাৰ ফলত আমাৰ তাতে পানী জমা হয়।
অ একদম ঠিকে স নহয় ৰাস্তা- ঘাট, স্কুলপিছফালে সকলোতে প্লাষ্টিকে, প্লাষ্টিক। ইমান লেতেৰা হৈ গৈছে বৰষুণ দিল পানী জমা হয়। তুমি নিজে চাবা হা আমাৰ য'তে য'তে বা য'তে ত'তে আমি প্লাষ্টিকে দেখা পাওঁ তোমাৰ ধৰা আমাৰ স্কুলৰ কাষতে হওঁক বা নদীৰ হওঁক বা য'তে নহওঁক ৰাস্তা- ঘাটে মানে প্লাষ্টিক। ইমান প্লাষ্টিক মানে যাৰ ফলত তোমাক এতিয়া মানে বৰষুণ দিলে বা পানী হলে গোটেই আহে আৰু গোটেই লেতেৰা হৈ যায় আৰু।
আৰু প্লাষ্টিক মানে সহজে নষ্ট নহয়। আৰু এখন প্লাষ্ট পাষ্টিকৰ বটল মাটিত পচিবলৈ তোমাৰ কমেও তোমাৰ চাৰি শ পাঁচশ বছৰ লাগে। তেনে আমি যদি এনেকে প্লাষ্টিকবিলাক পেলাই থওঁ তেতিয়াটো আমাৰ নিজৰে স হ'ব ন ৰাস্তা ঘাটেই পানী হ'ব। বৰষুণ দিলেই পানী জমা হয়। আৰু সেতি সেইবোৰ মাটিত মিহলিও নহয়।
হয়, এতিয়া চাবা তুমি এতিয়া বিশ্ব স মানে চাবা বিশ্ব মানে আটাইতকৈ ডাঙৰ আৱিছ বুলি আমি প্লাষ্টিকে গণ্য কৰাইছো বা সস্তা, পাতল বা মানে যেনেকুৱা আৰু বা পানীয়ে নষ্ট কৰিব নোৱাৰা বাবেও এই মানুহ জীৱনক সহজ কৰি তুলিলে। কিন্তু আ যি মানে এই প্লাষ্টিক মানুহ ভাবুুকি হৈ পৰিছে মানে য'তে ত' মানুহ বিলাকে আজিকালি প্লাষ্টিক পেলাই আৰু আমাৰ কিছুমান লতি লাগিব পাৰে সেইটো বুলি নহয় মানে যতে ত'তে পেলাই দিয়ে আৰু মানে নালাগে পেলাইদে সনেকা নহয় মানে আম প্লাষ্টিক আৰু প্লাষ্টিক বুলি কোৱা হৈছে সেইকাৰণে নে
আৰু প্লাষ্টিক চাবা তুমি এতিয়া মানুহ প্লাষ্টিকে মানুহৰ মানে তোমাৰ তাৰ ফলত কিমান কি হয় মাটিৰ উৰ্বৰা নষ্ট হয় প্লাষ্টিকৰ তলত গছ নিয় শ চা বাঢ়িব নোৱাৰে গছৰ মানে শিপা বাঢ়িব নোৱাৰে তাৰপিছত খেতি নহয় তোমাৰ কিমান মান তোমাৰ দ্বিতীয়তে চবা নলা নৰ্দমাবিলাক বন্ধ হয় যাৰ ফলত গুৱাহাটীত মানে প্ৰায়ভাগ পানী জমা হয় বহুত জাগাত তাৰ ফলত যান বাহন অ যান বাহন অহা যোৱা কৰিব নোৱাৰে
অ এতিয়া তুমি নি চাবা হা প্লাষ্টিক মানে প্লাষ্টিক প্ৰদূষণ ন আমাৰ কাৰণে হয় আমাৰ মানে মানুহ মানুহৰ কাৰণে বা এনে মানুহৰ মানুহৰ কাৰণে প্লাষ্টিক প্ৰদূষণ হয় তুমি এতিয়া বতৰৰ পৰা মৰা আনি বা পানীৰ বতল চিপো মানে ত মানে যেনেকুৱা সকলো একেবাৰে ব্যৱহাৰ যোগ্য প্লাষ্টিক আৰু তাতে মানুহ এবাহাৰ পিছত যতে ত'তে প্লাষ্টিকবোৰ পেলাই দিয়ে যাৰ ফলত মানে তোমাৰ প্লাষ্টিক প্ৰাকৃতিক ভাৱে নষ্ট নহয় আৰু এখন প্লাষ্টিক বটল বা মাটি পচিবলৈ চাৰিশ মানে তোমাৰ চাৰিশ পঞ্চাছ বা এনেকুৱা আৰু আৰু তোমাৰ চাবা হা ভাৰতৰ মাতৰ মানে ভাৰতৰ মাত্ৰ ছিক্সি মানে তোমাৰ মানে সিহতৰ প্লাষ্টিক অ কিবা মানে হয় আৰু বাকী তোমাৰ মানে চল্লিশ শতাংশই নলা নদী মানে মাটিত পৰি থাকে আৰু সেইকাৰণে আমাৰ মানে অ প্ৰাক প্ৰদৰ্ক্ষন হয় আৰু যাৰ কাৰণে আমাৰ বহুত জীৱ জন্তুৰ জীৱ জন্তুৰ বহুত ক্ষতি হয় বা মানুহৰ বহুত ক্ষতি হয়
অঁ আৰু গৰু ছাগলীয়েও প্লাষ্টিক খায় বুলি মই শুনিছোঁ বহুত তেনেকুৱা হ'লে যেন পায়াপেক
হয়
অঁ আৰু পেকেটৰ তোমাৰ পেকেটৰ গৰু ছাগলী এইবিলাক খালে সেইবিলাক খালে মৰিব এ নোৱাৰ কাৰণ ত প্লাষ্টিক এটা কিমান এফেক্ট কৰে প্লাষ্টিকটো কিমান ক্ষতি কৰে দেহাত
উ হয় এক্দম ঠিক হৈছে চাবা এতিয়া প্লাষ্টিক বোৰ মানে মাটিত মিহল মানে মিহলি নহয় ফলত ম উৰ্বৰতা নষ্ট হয় বা পানী সোমোৱা নোৰোৱা গছ শিপা বাঢ়িবলৈ হোৱা বা খেতি বাতি মানে নষ্ট হৈ যায় তোমাৰ আৰু চাবা এতি তোমাৰ মানে আমি এতি নদীতে ইমান প্লাষ্টিকোৰ বা জাবৰ জোথৰ বোৰ আমাক পেলাই দিওঁ তাৰ ফলত যেতিয়া আমাৰ মানে পানীত বেছিকে হয় বা বানপানী আহ যায় সব উটুৱাই নি বা তাতে প্লাষ্টিকবোৰ এনেকুৱা লেতেৰা আৰু তাৰ কাৰণে বহুত ক্ষতি হৈ পৰিছে আৰু জীৱ জন্তুৰ কাৰণে বিশেষকে জীৱ জন্তুৰ কাৰণে বহুত কষ্ট হৈ পৰিছে।
আৰু তোমাৰ প্লাষ্টিক জ্বলালেও বহুত বেয়া প্লাষ্টিক জ্বলোৱাৰ যিটো বিষ বিষাক্ত ধোঁৱা ওলায় সেই বিষাক্ত ধোঁৱাটো মানে তোমাৰ ধোঁৱাই হ হাপনি কেঞ্চাৰৰ দৰেই বেমাৰ কৰে দেহত। বতাহটো বতাহাহু প্ৰদূষণ হয়।
একদম ঠিকে ছে মানে যোনবোৰ আমি প্লাষ্টিক বিলাক জ্বলাও তাৰ মানে সেই সেইটো ধোৱাঁ দিয়ে মানে মানুহৰ বহুত মানে কিছুমানৰ মানে হা মানে উশাহ লোৱা কষ্ট- লোকৰ যোনে যোনে হাটৰ প্ৰব্লেম আছে- ৰ কাৰণে বহুত কষ্ট হয় উশাহ ৰোৱা বা সৰু বাচ্ছা বিলাকো উশাহ ৰোৱা বহুত কষ্ট হয়। ডিভি জন্তৰ কাৰণে বহুত কষ্ট হয়। মান চবৰে কাৰণে বহুত কষ্ট হয় আৰু মানে বহুত মানে সেইটো কাৰণে বহুত অ স্বাস্থ্য বেয়াও হৈ যায় মানে- আৰু এনেকুৱা ভুল
অঁ আৰু তোমাৰ অ আৰু তোমাৰ কিবা ধৰি লোৱা স্কুলত প্লাষ্টিক ফ্ৰীজন বনাবও পাৰো আমি প্লাষ্টিকৰ পৰা আৰু তোমাৰ সকলোৱে ষ্টীলৰ বটল টিফিন আনি আনিব লাগে আনি মানে ষ্টিল যদি তোমাৰ কলেজ বা অফিচ কাছাৰত যাব লগা হয় তুমি ষ্টীলৰ বটল টিফিন ব্যৱহাৰ কৰিব লাগে প্লাষ্টিক মানে কমেই ব্যৱহাৰ কৰিব লাগে আৰু
উম। হয় একদম ঠিক হৈছে আৰু তোমাৰ চাবা এতিয়া মানে প্লাষ্টিক প্ৰদূষৰ কাৰণে গৰু- ছাগলী বা বহুত অন্যান্য জীৱ জন্তু বা খাদ্য উন্নত পায় প্লাষ্টিক খাই বাে- কে হজম হয় বা হজম নহয় শেষত তেওঁলোকৰ মৃত্যু হৈ যায়। টো বহুত দুখ লগাৰ কথা হয়।
আৰু তোমাৰ ধৰি লোৱা প্লাষ্টিক পেকেট টচ চামুচ এইবিলাক মানে ধৰি প্লাষ্টিকৰ বা বটলত আৰু গৰম পানী খালো আমাৰ বহুত ক্ষতি হয় মানে কিছুমানে মই দেখি পেলাই প্লাষ্টিক বটলত গৰম পানী ভৰাই কেনে লৈ যায় অফিচ বা স্কুলত নিব নালাগে যিমান পাৰে ষ্টিলত ষ্টিল ব্যৱহাৰ কৰিব লাগে
এতিয়া চাবা তোমাৰ প্ৰাকৃতিক সৌন্দৰ্য্যবোৰ ইমান নষ্ট হৈছে য়া চাবা এতিয়া কাজিৰঙা বা মানসৰ দৰে ৰাস্ত উত আখে পাশে প্লাষ্টিক পৰি থকা দেখিলে পৰকও বেয়া পায়নে? সেই আৰু তুমি দেখিছা কা মানে যিকোনো বা যো গ'লে তোমাৰ মে প্লাষ্টিকৰ বিতৰ্ক হ কাৰ মানে মানুহ বিলাকে য'তে ত'তে চিপছ বিলাক খাই কিনে পেলাই লাই দিয়ে যে আৰু সেইটো কাৰণে মানে প্ৰাকৃতিতটো নষ্ট হৈ যায়। উম।।
অঁ আৰু কেৱল নদ নদীয়ে নহয় ৰাস্তা ঘাট বজাৰ স্কুল পিছফাল স্কুল পিছফাল সকলোতে প্লাষ্টিক ইমান লেতেৰা হৈ গৈছে মানে যে বৰষুণ দিলেই পানী জমা হয় মানে গুৱাহাটীত বিশেষকে গুৱাহাটীত এনেকুৱা হয়।
মুম্বাইৰ থকা
অঁ অঁ আৰু তোমাৰ ধ প্লাষ্টিকৰ
হা মানে মানে, আ প্ৰতিদ উপায় কৰিব লাগ। মোনা সলনি আমি যদি কাপোৰ বা মৰা পাতৰ মনা প্লাষ্টিকৰ বটল খ আছিল বা ক। কাছৰ গিলাছ তুমি তেতিয়া কৰিছা কাচৰ কাছৰ গিলাছ বা ষ্টিলৰ কাছ।
অঁ একেবাৰে নকৰাকৈ থকাতটো টান। কিন্তু কমাব পাৰি।
অনু। হয় নে নহয় কোৱাচোন তুমি।
আমি মানে নকৰাকৈ থকাতটোও টান, মানে আমি কিন্তু কমাব পাৰি মনত ৰাখা। আহ যেনে তোমাৰ ৰিদাকৰিলচ।
ভাৱে নষ্ট নহয়, আৰু এখন প্লাষ্টিকৰ বটল মাটিত পচিবলৈ, চাৰিশ পঞ্চাশ। যি সময় লাগে।
উম, উম আৰু তোমাৰ তোমাৰ হেৰিয়া। টো ফাঁচি আছে। আৰু তোমাৰ চাবা প্লাষ্টিকৰ পেকেটত খাদ্যয়ৰ গোন্ধ থাকে গৰু ছাগলীয়ে। খাই দিয়ে পে পেত প্লেলাষ্টিক জেমা হয় মৰি যায়। নদী মাছ কাছেও প্লাষ্টিকৰ সৰু টুকুৰা খায়, তেতিয়া মানে।
অহ অ।
এতিয়ামাৰ অ যে ইয়াৰ ফলত। সমাধান কৰ বা আমি কৰিব লাগিবই।
অ আমি নিজেই কমকে ব্যৱহাৰ কৰিব লাগিব।
হয় হয় একদম তুমি ঠিকে কৈছছা আৰু মানে তোমাৰ আমি যিমান পাৰো আমি। প্লাষ্টিক মানে প্লাষ্টিকটো। প্লাষ্টিকো সলনি আমি মানে, তোমাৰ কাপোৰৰ মনা লৈ কিনে আমি বজাৰ কৰিব পাৰো। যিমান পাৰে সেইটোৱে কৰিব এইটোয়ে উপায় কৰিব লাগে। আৰু তোমাক মই মানে অৱসত এইটো কব ওলাইছো যে প্লাষ্টিকত, আমি সৃষ্টি কৰিছো ইয়াৰ সময়। আহিয়ে আমি কৰিব লাগিব, কাৰণ মনত ৰাখিব যে প্লাষ্টিক এৰি দিয়া মানে প্ৰকৃতিৰ। লোৱা হয়, এটা প্লাষ্টিক ব্যৱহাৰ কৰা মানে এখন গছ। ৰোৱাৰ সম্ভাৱান সেইকাৰণে আমি, আমি মানে যিমান পাৰ গছ ৰুব লাগে।
অ অ, অ আমি। যিমান পাৰো গছ ৰুব লাগে তেতিয়া আমাৰ মানে অক্সিজেন, আমি অক্সিজেন পাওঁ প্লাষ্টিকত। ফলত বহুত তোমাৰ।
উ। হয়। আজি তোমাৰ লগত মানে প্লাষ্টিকৰ প্ৰদূৰণৰ বিষয়ে কৰি, বহুত ভাল লাগিলে আশা কৰো পিছ। কথা পাতি ব ধন্যবাদ।
অ আছে।